হেল্ল'!
অঁহহহ।
অ শুনি আছা নে আপুনি?
আহ শুনিছো।
অ পিছে আজি মই আপোনাৰ অ পিছে আজি মই আপোনাৰ লগত গাহৰিৰ বিষয় আৰু চৰাইৰ বিষয়ৰ মানে আলো চনা কৰিব লৈছো। মই আপোনাৰ পৰা জানিব বিচাৰিছো মানে, আপোনাৰ ঘৰত এনেকে গা হৰি আৰু চৰাইবোৰ এনেকে
অ হয় পুঁহে।
অ এনে কেইটামান গাহৰি আ ছে আপোনালোকৰ ঘৰত?
এনেটো কিবা কেতিয়াবা দুটা লয় কেতিয়াবা এটা, তাৰমানানে বহুত কিবা খুৰা ত তুই বহুত বেছি কে হৈছে না দাম বেছিও হয় এই কাৰণে, মই এতিয়া এটাই লৈছো। আছো সৰুৰ পৰা আনি কিনি অহ।
অ অ আৰু চৰাই
গৰমত- চৰাইতো কিবা আছিল অ মাঁ দেতাৰ আছিল এটাটো তাৰ পিছত সৰু সৰু পোৱালিে কিয় বা বেমাৰ হৈ‌ পেলাই মৰিছে। ক'বা এলেকা হৈছে আজিকালি বহুত কিবা গৰম দিন হ'লেও বা ঠাণ্ডা দিন হ'লেও চৰাই বিলাক বেমাৰ ফটকে হৈ যায় আগতে এনেকা নাছিল। অ বেমাৰ হলেতো ঠাণ্ডা বতৰৰ কিবা বিশিত ঠাণ্ডা হলেটো বেছি ঠাণ্ডা উঠিলে বেমাৰ হৈ যায় মৰি যায় এনে কা আছিল এতিয়াতো বতৰৰ একো কিবা নাই আৰু না তাৰ মানে গৰম দিন হ'লেও এনেকা- পোৱালী বিলাক ফটকে মৰি যায়।
হয় কথাটো আমাৰো মানে ঘৰত এনেকে কে চৰাই আৰু গাহৰি আছে মানে। গাহৰি পুহে এনেতো গাহৰি এতিয়া তিনটা আছে। মানে এটাতো মাক গাহৰিটো আৰু এটাটো মানে খাচী কৰি থৈছে। আৰু আৰু চৰাইও মানে খাচি খাচি বেছি আছে। মা চৰাই মানে এনেকে নাই খাচীটো হ'ব চাগে দহট মান কিন্তু আজিকালি ইমান ৰাখিব নোৱাৰো আৰু মানে বেমাৰতে চব মে মৰি যায়। ন বহুত বেমাৰ আহে এতিয়াতো আৰু ঠাণ্ডা বতৰ আহিলে আ- কো বেমাৰ আহিব চ কি কয় চৰাইৰ বেমাৰ মুৰ্গী বেমাৰ আৰু গাহৰিবোৰতো মানে এটা বে নি সমানেই হয় আৰু মানে পোৱা টোৱ পোহা টোৱ ক'ব গলে মানে যিমান আমি গুৰা কিনো গুৰা কিনাতে বহুত পইচা যায় সেইটো বুঢ়াটো আকৌ- খুৱাই দিলে মানে গাহৰি তাতে জমা হোৱা নিচা হয় আৰু- ৰ পইচাটো পিছত আৰু গাহৰিটো বেছি দিলে মানে পইচা- পাব আৰু সেইটো পইচা দি মানে বহুত কাম আহে আৰু গাহৰি, পুহিলেও মানে না- গাহৰিটো কি কয় মা মাতো মানে মাইকী গাহৰি পোহিব পালে ভাল আৰু ন মানে তাতে মানে বাচ্ছা দিলে এটা গাহৰিটো মানে বছৰত কিত কেতিয়াবা দুবাৰমানান বাচ্ছা দিয়ে আৰু এবাৰতে মানে নটা দহটা না এনেকে বাচ্ছা দিয়ে না ত তেতিয়া মানে বেছি ভাল হয় আৰু ন পিছতো মানে এতিয়া মানে অলপ চিজেন আহিলে গাহৰি বাচ্ছাৰ দামটোও বাঢ়ে এটাতে মানে পাঁচ হাজাৰ ছয় হাজাৰ আৰু এনেকে যদি পুহিব পাৰে তেতিয়া মানে বহুত পইচা আহে আৰু হয় ন ক'ব গলে এটা এটা গাহৰিতে যদি পাঁচ হাজাৰ বা ছয় হাজাৰ কে পাওঁ তেতিয়া মানে যদি গাহৰি নাথাকিলেও তাৰ মানে নটা বা দছটা বাচ্ছা থাকিলেও মানে বহুত পইচা আহি যায় আৰু আৰু আৰু গাহৰি মাহ নহলে ন গাহৰি সেইটো খাচি কৰি কিনে বেচিলেও মানে বহুত পইচা পায় আজিকালি মানে ক'ব গলৈ বিয়া চিজেন যেন কিবা পৰপ হ'লে বা বৰদিন আৰু হলে বিয়া আৰু মাঘ বিহু এনেকে হলে বহুত মানে গাহৰি মাংস খাই ন তেতিয়া মানে গাহৰিৰ দামটোও বাঢ়ে আৰু গাহৰিটোও বেছিকে বেচা হয় আৰু আৰু আমি নিজে কাটি বেচিলেটো মানে বেছিকৈ পইচা- গাহৰিটো কিন্তু বেপাৰী বোৰে লৈ গলে মানে বেপাৰী বোৰে লাভ লয় ন গাহৰি তেতিয়া মানে আমি অলপ কমকে পাওঁ কিন্তু ক'ব গ'লে নিজে কাটিলে মানে বেছি চিলাও হয় কিন্তু কিছুমানে মানে বাকীও লৈ যায় না আৰু বাকী লৈ যায় কিছুমানে দিয়ে অ এতিয়া মানে বহুত লচ হয় আৰু নিদিয়ে মানে পইচা খিনি নাপালে সেইকাৰণে পুহিব পাৰিমতো ভাল আৰু চৰাইটো ক'ব গ'লে খাচী চৰাইটো মানে এক কেজিতে পাঁচশ টকা চৈধশ টকা এনেকা হয় সেইটো মানে আহ এ এক কেজিটো নহয় মানে অ এটা খাচী মুৰ্গী আৰাই কেজি লকেও থাকে দুই কেজিয়ে এক কেজিতে যদি পাঁচ পাঁচশ ছয়শ টকা দ্বিতীয় মানে
উম
ভাল হৈ যায় আৰু একেলগে যদি ফাচি কৰি কি থৈ দিয়া তাৰ পিছত যদি এতিয়ালৈকে বিক্ৰী কৰি দিয়ে তেতিয়া মানে বেছিকৈ পইচা আহে আৰু ঘৰত মানে কিবা এ কামত হেল্পফুল হয় আৰু সহায় হৈ যায় যেনেকে ল'ৰা ছোৱালী পঢ়া আছে থাকে যদি তেতিয়া মানে স্কুল ফিজ কিবা কিবি দিয়াত টিউচন ফিজ দিয়া সেইবোৰতো মানে বহুত সহায় কৰে আৰু সেইবোৰৰ পইচাটো
অ
অ আমাৰ ঘৰত মানে এইটোতো আছে কিন্তু আজিকালি ব্ৰইলাৰ মানে মুৰ্গীৰো ফাৰ্ম খুলি আছে বহুত মানুহে সেনেকেও মানে পইচা কমাই আছে ফাৰ্মত মানে এনেকে বহুত বেছি বেছি বেছি মুৰ্গী চৰাই আনি কেনে ব্ৰইলাৰটো ডাঙৰ কৰি ধুনীয়াকৈ এইটো বেছি দিয়ে আৰু গাহৰি ফাৰ্মো বহুত মানে মানুহবোৰে খুলি আছে গাহৰি পুহি আছে বহুত আৰু ক'ব গ'লে গাহৰি ফাৰ্মত আৰু এনেকৈ লেতেৰাও নহয় চব পাকাৰ থাকে ধাৰ এক পৰা আৰু তাতে পাম কাম কৰিব কাৰণে মানুহ বোৰো থাকি যিহেতু আমাৰ সিফালে গাঁও বোৰত বা তেনে সৰ ওচৰত গাহৰিবোৰতো মানে বান্ধি থলে গাহৰিয়ে মানে বহুত জাগাতটো লেতেৰা কৰে আৰু ন। আৰু বহুত মানে চাফা নকৰিলে গোন্ট হৈ যায় আৰু। বৰষুণ দিলে চব বোকা বোকা হৈ যায়। আৰু
চব মানে
মাটৰিয়ে শুকা হৈ যাব আৰু তাৰ মানে ভাল লাভ আছে গহৰি পোহাৰ মানে আমাৰ বাচি যাই থাকি যাই খোৱাৰ পিছত সেইবোৰ মানে থাকা খানা বোৰতো বাচি থকা টো গাহৰিক দিব পাৰি আৰু গাহৰি মানে সেইটো খাই ন। তেতিয়া মানে খানাটোও বেষ্ট নহয় গাহৰিও খাব পায়। সেইটোয়ে এটা ভ ঘৰত পোহাৰ আৰু ঘৰত যদি চৰাই মৰ্গী থাকে মানে খ মন গ'লে
খাবও পাই হয় উম এনেকা বেলেগৰ কিনাৰ পৰা তাৰপিছত ঘৰত থাকিলে ভাল আৰু না মন হ'লেও খাব পাৰে। এ আজি একো নাই ঘৰত আছে। মৰ্গী আজি এইটো খাম এনেকা ভাবি ফালে পায় আৰু যদি হাতৰ পইচা নাই বেলেগৰ আৰু কত কৰা? অ এনেকোৱা আৰু না।
ঘৰত থাকিলে মানে একো চব্জি নাথাকিলে চৰাই মাংস কবোৰ থাকিলে মানে এই আজি এইটোয়ে খাই দিও আজি কতো চব্জি নাই এইটোৱে এইটোৱে মানে ভাজি বনাই দিওঁ বাক কিবা বনাই দিওঁ দালিৰ লগত এনেকে হয় আৰু। মানে টা মানে স সুবিধা থাকে আৰু ঘৰত। দি এনেকে কিবা কিবি পোহা থাকে কেতিয়াবা পতকে পইচা লগা হব তেতিয়া মানে চৰাই থাকিলে বজাৰত যাই কিনে মানে বিক্ৰী কৰি কিনে অলপ হলেও পইচা পাব। এনেকেই বহুত আৰু পায় ভাল কথা মানে যিমান খিনি পুহিব গাঁও এৰিয়াৰ মানে খোলা জাগাত বেছি ভাল।
ভাল।
ভাল হয় আৰু কিন্তু টাউন এৰিয়াত হলে যদি এক্সট্ৰা মাতি নাই তেতিয়া মানে পুহিব অলপ ডিষ্টাৰ্ব হয় আৰু মানে গাহৰিতোতো বহুত জাগা লেতেৰা কৰে ন। আৰু চৰাই মুৰ্গীটও যা য'তে ত'তে হাগি থৈ যায়।
হয় হয়।
আৰু সেইবোৰ মানে আমি চাব লাগিব আৰু। ভালকে চামৰি যাব চব! আজিকালিতো মুৰ্গী বেমাৰো মানে বছৰত দুবাৰ মানেই হয় মানে মুৰ্গী চৰাই নাথাকাই হৈ গৈছে আৰু। যিমানে মানে পুহিব বিচাৰো সিমানে বেমাৰো আহি আছে। এ তাৰ পিছতে
বেমাৰো বেছি বেছি আহি থাকে বেমাৰৰ বেমাৰৰ কাৰণে। পুহিব নোৱাৰি
অ সেইটোৱে বেমাৰৰ কাৰণে পুহিব নোৱাৰা হৈ যায়। অ।
আজিকালি ব ধৰত কিবোৰ নাই ব্লকত কিবা কতিহ'লে ঠাণ্ডাও ও গৰম বতৰলৈও বেমাৰী আহি থাকে উখুটিলেও নাথাকে কিয় বা এনেকাও হয় আজিকালি?
আজিকালি যুগততো এনেকাে হয়য়ে আছে। আৰু চব বতৰ সলনিও হৈ আছে না আৰু বেমাৰতোতো গাহৰিৰো বহুত বেমাৰ আহে পটককে মানে চব গাহৰি মৰি যায অ গাহৰিৰ বহুত বেমাৰ হৈ আছে বুলি। জাগা চাগা পুহিবাই নোৱাৰা এনেকে হৈ গৈছে যোন যোন মানুহ পুৰে গাহৰি চলাই পুহি কেনে মানে নিজৰ ঘৰ চলাই সিহতৰ কাৰণে বহুত প্ৰব্লেম হৈছে আৰু ন এনেকে বেমাৰটো আহি থকাটো
বেমাৰৰ কাৰণে মই এটাই লৈছে এতিয়া মানে ভয় খাইছ। আগতো দুত তমাৰ কিবা হৈছে মুৰি কাৰণে বহুত ভয় লাগিছে এতিয়া এপ
অ আমাৰো মানে আমাৰো ছয়টা সাতটা মান লৈছিল অ আমাৰো আগতে ছয়টা সাত দুটামান আছিল কিন্তু আমাৰো একবাৰে মানে বেমাৰ হৈ কিনে দুই হজাৰ ঊনৈশ বা বিশ চনত যে বেমাৰ আহিছিল তেতিয়া মানে চব মৰি গ'ল বেচিবও নোৱাৰ ডাঙৰ ডাঙ ডাঙৰ ডাঙৰ আছিল আৰু গাহৰিটো অ অ
এনেকা মৰিলে ইমান কষ্ট কৰা পালা বহুত দুখ লাগে না। অ মইও এনেকাই হৈছে ভয়ে খাইছো মই।
অ হয় পিছে আপোনাৰ লগত আজি কথা পাতি ভাল লাগে এইটো হ'ল। ঘৰত পোহা যোনটো বি বিৰাকৰ মানে বোৰত কথা পাতি ভাল লাগিল অ আপোনাৰ পৰাও বহুত শিকিবা পালো আশা কৰো আৰু পিছত আপোনাৰ লগ লগত এনেকে বহুত কথা পাতিব পাম বুলি ধন্যবাদ